হেল্ল। অহ, তাকেতো আৰু ফুচকাহাঁতেও সেই কিমান সৰুৰ পৰাই আমি লগ হয় না? কোনো দিন সেনে হেন বেয়া একো সেই কৰিব পোৱা নাই কিন্তু।
এহেন্তৰ হেৰি চুইতি বাহাঁতৰ দাদাহাঁতৰ আমাক কিমান দেখা পাইছি। কিমান আগৰ পৰাই দেখা পাইছি, আমাকতো আজি দেখা নহয়।
সৰুৰ পৰাই দেখছি। মেঘালী মই সৰু থাকাতে কৈছিল, সেহেন্তৰ কোনোবা এটা দাদাকৰ লগত মই বিয়া হ'ব লাগে ডাঙৰ হলি। তেতিয়া তাই মৰ লগত থাকিব পাৰিব, মই কৈছো মই নহওঁ বেংগলী মানুহৰ লগত বিয়া।
আৰু তোমাৰ হয়না পাপা হাতৰ গাঁৱতো যিমান চলি আছে, চবে মোক সন্তান কৰে কিন্তু কাইও ইমান ছাগলৰ দৰে নহয়।
অহ।
কিন্তু আমাৰ অসমীয়া কেইটা বৈদ্দ ছাগলৰ দৰে।
অহ, হয়দা। এই-এইতোক হেৰিক দেখা নাই, ইয়াৰ নাম কি আছিলা হা? বিয়া হোৱাৰ এক এদিন আগক গেলি যে মোক মেছেজ দিয় আছিল, কি নীলজ্জ। কোনোবা, এতিয়া মোৰ জেগাত যদি কোনোবা বেলেগ আপি হ'লা হয়! আৰু সঁচাই-সঁচা বুলি ভাবি কিনে যদি ভাল পায় পায় থাকিলাক হৈ বেচেৰিক
অহ', অহ'।
অ' মই-মইতো আগৰ পৰাই জানোৱেই তাৰ বিয়া ঠিক হৈ আছিল, কেনেই বদমাছ। মই ভাবিছিলোঁ একদিন কৈ কিনে লাজ লঘো কৰো নেকি, তাৰপিছত নকলো।
তোমাক দেখা পায় লাজ
অ', চকুৰ দেখি নাচেও, নামতেও। মইতো মাতিয়ে পোৱা নাই বাৰু আজি গেলি।
উম
কেনে বস্তু
গৌতম দাদা আতৰা নাই ন?
গৌতম দাদা আতৰা নাই নহয়। পুলু দাদা অলপমান আছেই
গৌতম, অ, পুলু দাদা আলপ আছিল, পুলু দাদাই মুনুৰ মুনুৰ তোলনি বিয়াতে কিমান মোক মেছেজ দিছিল, তেতিয়া মোৰ নতুন নতুন ফোন আছিল না
উম
এই বাবু দাদা, অ' বাবু দাদাহঁতেই ভাল আও অ', অভিজিৎহঁত।
অ' বাকী বাপা অ', কথা ক'বাই নৰা
উম এনে কিন্তু মুকুচি গাঁৱৰ আপা গেলাই কিন্তু আমাক সেই কৰি পোৱা নাই।
কথা পাতিব, গুৰুৰ কথা পাতিব মই একদম দেখবাই নোৱাৰো তাৰ কথা পাতা ঢং গিলাই মই ভাল নাপাওঁ গুৰ আৰু তাৰ কথা বাৰ্তা, কথা গিলাক, তাৰ কথা পাতা ঢং টো মই একদম ভাল নাপাওঁ, খং উঠে মোৰ যে, কবাৰ কিবাৰ কৰি থাকে চিৰিয়াছলিকৈ একো কথা নকয়ে
ধুনাৰ টো আপনাৰ মিহি গুণ্ডা, নামটো নাজ--না
আ
ধুনুৱে বোলে মনালিছাক মেছেজ দিছিল মনলিছাই বোলে ধুন দাদাক মেচেজ দিছিল, সেইকাৰণে মিঠা আমে বেয়া পায়। সি নিদিয়েই, সি হেৰি নকৰালে ময়ে বিয়া কৰাম দা, সেনকে কৈছিল বোলে।
হয় নেকি?
হ, হ।
সি কেংকে গম পালা?
মিঠুনে
অ'
মিঠুনে কৈছিল কিজানি, অ', ঘৈনিয়েকে কৈছিল কিজানি, দুইতা সানা পিতকা আছিল না বিয়াৰ পিছতহে দেখবা নৰা হ'ল
অ'
বেলেগ বচ সেই নামটো নাজনা, এতিয়া মায়কক কবা লাগে, মায়কক কব গলে আমাকে বদনাম দিব।
অ', মাকে দেখোন বিল্ডিং বনাই পুতেকৰ বিয়া পাতব বোলে, এলা‌ হোলা ঘৰ বনাই নাপতে বিয়া।
পাতক দে ঘৰৰ ছলি বুঢ়া হক ঘৰতে। বুঢ়া হোৱাৰ পিছত কোনে বিয়া কৰাব? এটা আপাৰো ভালকে বিয়া হৈছি না? ঘৰ খনত, বিয়া শান্তি মতে আছে না
যিয়ে হওঁক, ডাঙৰ বাই আখান চোতালৰে চলি
কিবাতো দোষ আছে ন, গোটেই আপা মখাই কেনকে বয়া ওলবা পাৰে
নাজানোঁ মাইক গিলাক দোখ কিজানি একদম বছি মৰম কৰে না।
চুনু টো চোৱা চোন তুমি একবাৰ। চিনু টো চোৱা চোন তুমি একবাৰ ইমান দেখাত ধুনীয়া কাম দুটা তিনিটাৰ
তাৰ আছে মাকৰ তাতে যে পূৰা খোৱাৰ লোৱাৰ চেলেটি পায় আছে আৰু ধৰা ক'ত কটো নাজায় ৰাতি নাইট ডিউটিও কৰে দিনত আহি গা পা ধুই ভাত খাই মাকে বনাই থৈ যায়। বা ৰাতিৰে থাকিলে গৰম কৰি পেলে নিজে খায় আৰু মাছ মাংস চব সি নিজে আনে। মোক মোকয়ীয়া হৈছে বো যি বোলো আৰ্মি চলিহেন দেখা যায়
সঁচা এতিয়াও যদি চাকৰিৰ কাৰণে সেই কৰিলাক হয় ভালকে পঢ়ি কিনে
তাৰ মাকক মই সিনা কৈচলো বোলে পুলিচৰ চাকৰিটো তাৰ এৰি দিব পাৰিলে সি একচেকেণ্ডত পাই গেলাক হয় কৈছি নৰে তাত দুুনীয়াৰ কেছ চলি আছে যি। অ', তিৰি তাই সেই কেচ দিচি না এইটো তিৰি সেটো কেচ দিচি সেইটো যিটো কেচ দিচি। এইবিলাক কেচ
কি ভাল পোৱা নিয়মতটো কৰ পৰে মানে সি মানে ভাল পাওঁতে আপিয়ে আছিল দেচোন
এই তিৰি এইও ছাগাল হৈ যে
এইটো কম দকাইত আছিল না বাপা প্ৰথমে আনাটো কাটা কাটি মাৰা মাৰী বেজী এটা লাগছিল তাৰ পৰা বিছনাত উঠি উঠি আ মা
তাত তাৰ পৰাই গেছটো উঠাইছে, মাকক দি থৈছে মাকৰ মাকে এইকাৰণে যাই থাকিব লাগে নলবাৰীত
কি হব? আ নাযাওঁ য়ে ফোনবাজি আছে কাকনো চিনাকি কৰি দিম দিব লগা নাইও বাৰু তথাপিও
ই ইচ ইচ ই ভালকে কাম চাম পায় এইগিলা ধোদামী থেই তোমাৰ আৰু বিয়া চিয়া পাতি ঘৰ চৰ বনে তাকো সোনকালে পাতি দে আমি বুঢ়া বুঢ়ী ঘৰত থাকিম গাঁৱত যে
অ'।
মদ ভাং খাই সি উলটা কৰি থাকিব দৰকাৰ নাই।
আছে বয়স। থাকতে আপাচলি কেইটাৰ বিশেষকৈ আপি চলি যিমান বুঢ়া হলেও ঠগা থাকে। বিয়া হৈ
অহ।
বুঢ়া আপা এটাৰ তাতে আপি কোনো বিয়া নহয় চাবাচোন।
দিবা নোখোজে আজিকালিৰ আপিতো বিশেষকৈ নহই। দৰকাৰ হলি মদাপী ভাঙেৰি খুজেনা তাতে যাব।
কিছুমান আপি হয় বাৰু টকা থকা বুঢ়া গেলা ভাল জানো জানা বুজা আপি কেইটাই যিমান পইচা নাথাকক কিয়া
তাহাতৰ গাঁৱত আৰু তোমাৰ হেৰিৰ মণি বুলি যে কওঁ আমি চিনি পোৱা না?
মণি দাদা।
অ', মনিন হেৰি মনিন তাৰমানে খুৰাকৰ ছোৱালী আগতে মোৰ লগত লগ আছিল না আমি সৰু থাকোতেই বিয়াত। ইয়াতে আছিল না, কালি সেন্দৰ আপিকেইটা মোৰ মস্তু, ডাঙাতো নহয় সৰুটো মোৰ মস্তো লগ আছিল। মাতটোয়েই নাই কিবা আছিল দুয়োৰে গিৰিয়েক দুঠা কিবা কেনে বুঢ়া বুঢ়া গিৰিয়েক
এই হয় এ, সেই মো-মোৰ এটা অ' এন চি চিৰ লগৰ ই এটা, ইয়ে ৰাম, আমি নি ৰ' টোৰ ক'লা, ক'লা বাৰু এইটো নকওঁৱেই, তত -তত অলপো নাই দেখোন, মানে ঘৰত পৰাই চাই দিছি না নিজে ভাল পাইছি ভগৱান জানি।
আৰু তোমাৰ হেৰি আৰু কাৰ গিৰা দুটা কেনবা দিছে জানানে, পাপাহতৰ গাঁৱৰ পুখৰীটোজে আছে।
অ'।
এই স্কুলৰ হৰ পুখুৰীটো, তাতে তাতেও কেইটামান আ পাপি আছিল মই বিয়া হওঁতে সৰু সৰু, একেটা পিছত গোটেই মাখন ধৰি ল মোৰ লগৰে হ'ব। খালি অলপ ডাঙৰ সৰু হেন হেন টাইপৰ হ'ব, সেকেতা আপিকো মই অ' মই এই ফেচবুকত দেখা পাই আছোঁ আধা বয়সীয়া আধা বয়সীয়া কিবা গিৰেক গেইটা।
না আমাৰ পাপাক দেখিলো মানে আধা বয়সীয়া সেন পায়, আজিকালি সোনকালে চুলি পকে নহয়।
অ' পাপাক তো এতিয়া বহুত বুঢ়া মানুহ বুলিয়ে ভাবে মানে, কিন্তু পাপাই দুৰ্লভ জোখৰ সময়তে যদি বিয়া নাপতিলা হয়, এতিয়াও যদি বিয়া নাপতিলা হয়, তেন্তে দেখাত ভালে থাকিলে হয়, এতিয়া বাৰু কষ্ট চষ্ট কৰে আৰু এতিয়া সেই ন বিয়াৰ পিছত মানুহ বিলাক ইনেও আৰু কোনিয়ে চাব সেনকে ভাবি কিনে এনে অৱস্থা হৈ যায়।
উম, তিৰি গেলাৰ অলপ চাচটো থাকে, কেমবা দেখা জাগে কিন্তু মতা গালৰে লা থাকে তাকেই টো। মইতো পইছা থাকলে আৰু লৈ নেগেলে নাই ভোকৰা লাগি আছে।
অ' পইচা থাকিলে টো মানুহে কি কি নকৰে। মই উম, তাকেই টো পি এফৰ পইচাটো অলনি মই দুই মাহ কাৰণে হ'লেও জিম টো ল'ব লাগব, দাউৰিলে পতকে নিখিনাই।
উম, আৰু পইচা দিয়া থাকলিউ ক'বাত যোৱাও যাব। তাকেইটো, কেইটা বাজিলে মই এনে হেৰি গিলা পাহৰিছোঁ ৰবা।
চাৰে ন'টা বাজছে।
দালি চালিখিনি গৰম কৰোঁগে।
নহ'লে পুৱা ন'টাত উঠে, নাওঁখন সোনকালে ঘুমে কি কৰব'।
নহয় মোৰে কেমবা লাগছি না কি কৰিবি।
সোনকালে ঘুমাই কি নো ঘুম হয় অ' অলপ খা খাৰ আছে ন'?
ইলা চব ইলা গৰম কৰো।
মই টপা খাম চৌ সাত টকা বাৰ
এই গৰম কৰিছোঁ, এই মাংসখিনি এনেকুৱাতে গৰম কৰি দিওঁ আৰু। তাৰে এক পিছ মাংস
কিয় হয়, হাতৰ হাত সধো চাটখনত আজি সেই পানী চানি ধালিব লাগিছিল জানা নাই দেখোন
শুকাই থৈ দিছি ন কৰ কৰিয়াকে বগা পৰি আছে নোৱাৰি।
পানী দিবাই লাগছিল পানী নেদলি বেয়া হৈ যাব চব পিজ দিনাই পানী দে মানুহে। আজি সেই কৰি আছে ঘৰ ভৰ্তা নে যে।
অ'।
সেইগিলা কৰি সেইগিলাক কৰি আছে সেইগিলাক কৰি দিব।
অ'। সেহঁতৰ চাত তাত ঢালি কিনে মিস্ত্ৰী কেইটা চুটিত গেছি কিজানি।
উম।
হ'ব তাকে।
উম, আহিবানে একপাক একপাক ফুৰা হেন কৰি।
তাৰ ঘৈনীয়েকটো অসম জাতীয় বিদ্যালয়ত মাষ্টৰনী।
উম, কম টকা পাই।
উম, ভাল মোক দেখিলে মাতে কিন্তু থক নাই বেছি। তাইক বহুত দিন ধৰি দেখাই নাই ঘৰ চৰ বনোৱাটোৰ হোৱা। মাইনা নাহেই আজিকালি বন্ধ হৈছে আহাৰ ঘৰত বহুত দিন দেখা নাই তাইক মই। বহুত দিন দেখা নাই মানে তোমাৰ হেৰি এই যে ঘৰ ছৰ বনাই আছে। ঘৰ চৰ বনাই হৈলিতো নিজৰ বায়াক হ'লেও
অ', ঘৰলত ঘৰ ল মানে সেই যে খুঁটা পুতা যে পূজা পাতিছিল তেতিয়াও নাছিল কিন্তু।
অ', মই একদিনো দেখা নাই আপিটোক অহা একদিনো নাই। খালি তোমাৰ চাত ধালাই কৰিব দিনা তাৰপা মানুহ দেখা পাইছোঁ না মায়াকৰ ফালৰে কোনোবা আলহী না ঠিকাদাৰ চিকা চিকাদাৰে কোনোবা।
নামহে ভাল পোৱা উম, কেনাই।
ঠগাইয়ে। আপাতোও ঠগা কিন্তু চলিটো কিবা কাৰণত তো সিদিনা কাৰ লগত কথা পাতি আছে মই ধৰিবই নোৱালো। তাই মানে পিছত কৈছে ভাইটি তাই সেনকে কৈ তাই আৰু চবকে ভাইটি বুলিয়ে কয় না ভাইটি এটা সেনকে কৈছি। যদি সেইটো আপায়ে হয় বিয়া চিয়া হোৱাৰ পিছত কিন্তু তাইক ঘৰৰ সম্পত্তি ল'বা যাবা দিব। তাইয়ে কৈ আছিল।
মন মই এষাৰ কথা মনে মনে কৈ থ'ব লাগিব তুমি ক'ব নক'বা শুনা বুলি ক'বা আৰু।
কাক ক'বা?
কৈ থম।
ই মই সেইটো কলি চবেই গম পাব নাকবা।
নক'বা।
নাই কো হে! নকওঁ মানে ই হৈছে ঘটনা একবাৰে কিবা চহী টহী মাৰি ল'ব লৈ পেলাই ইয়াক লৈ থ'ব। মানুহতো তহঁতে চিনি পৈৱা নাই মই চিনি পাই গৈছোঁ তাইক। তাই ওপৰত তাই আৰু মই বেছি ডাঙৰ সৰু নহয় ন। তাই মই সৰু পৰাই চিনি পাইছোঁ।
তথাপি বিশ্বাস নাই। এতিয়া আৰু তোৰ হেৰি দিনা পঞ্চাছ হাজাৰ টকা দি থৈ আহিছে না। তোৰটোকে কৈ থ'ম নেকি মনে মনে তাকেই ক'ম মনে মনে। বেলেগ একো নকওঁ মই চহীটোতো এটা কথা ক'ম বেয়া পাবি নেকি মই নাপাওঁ দে ক'ম। মই কৈছো সেইদিনা মই কথা পতি থাকোঁতে শুনা পাইছোঁ। কোনোবা এটা ছোৱালিক বিয়া কৰিব নেকি বিয়া কৰিলেতো বিল্ডিংটো। আ আধা ভাগ ল'ব দিছে দে কৈ আছে।
উম বিল্ডিং তোৰ কথা বাৰে বাৰে কৈ থাকা তাই তাই তেতিয়া কৈছে।
অ কৈছে কি হেৰি। সেইটো বিল্ডিঙত আমাৰ আমাৰ আকৌ অধিকাৰ নাই এইটো আমাৰ ভাইটি বনাইছে আমাৰ দেউতাই বনোৱা নাই নহয়। কিবা সেনেকে কথা পাতি আছে মোৰ অলপ সন্দেহ হৈছে দে তো তোক কিন্তু। পইচা পইচা দিছেও এতিয়া খৰচা কৰি ল'লে পিছত। লগে লগে উলিয়াই দিব পাৰ তই হেৰি কৰি থবি মাথা মাৰি থবি কাৰণ তই যাতে বিপদত নপৰ।
উম আৰু খিনি নাই আপ। পাৰৰ চলি তাতে ইমান বয়সীয়াল আপি এ সেই।